শুনছা?
অঁ-অঁ শুনি আছো, মোৰ ভইচটো আহিছে নে?
অ অ‌ অ অ আহিছে-আহিছে এতিয়া।
অঁ-অঁ কোৱা এতিয়া।
ডিগ্ৰীৰ কথা পাতি আছিলো, মই বোলো সেয়া ডিগ্ৰীটো উ টাইমতে খতম হয় বাৰু। কিন্তু ৰিজাল্ট দিওঁতে মানে প্ৰভিজ নেল চাৰ্টিফিকেটখন ওলাই ন, ত প্ৰভিজনেল খন জল্লি দিয়ে বাৰু। কলেজৰ পৰা কিন্তু নে আৰু এইখন অলপমান টাইম লাগে। দু
অ আচ্ছা, মানে এইটো মেইন চাৰ্টিফিকেটো আহিব কাৰণে কিমান টাইম লাগিব?
আমাৰতো তিনি বছৰ আ-আছিল ন ডিগ্ৰী, তোমালোকৰতো এনেকুৱা হৈছে কিবা দেখোন।
চাৰি তিনি বছৰে কৰিম চাৰি বছৰ নকৰো মই।
অ-অ মানে কি এনেকুৱা কম্পালচৰি নহয় নেকি তেনেকুৱা?
কম্পালচৰিতো নহয় বুলি কৈছে, অ হৈ যাব। আমাৰতো এক বছৰে কৰো, মাচট্ৰাছ-মাচট্ৰাছত ম‌ইটো মাচট্ৰাছ কৰা এনেও মন নাই।
নেটৱৰ্ক ইছ্যু নিকি?
মোৰ ভইচটো আহছে নে আহা নাই এনে?
উম এ আহিছে-আহিছে মাজতে নোহোৱা হৈ যায়।
অঁ নাজানো এই বৰষুণ দি আছে নহয় এইকেইদিন মানে আজি আজি বৰষুণ দি আছিল ন পুৰা, সেইটো কাৰণে হৈ আছিল চাগে। বাকী তুমি কোনটো কলেজৰ পৰা পঢ়ি পাছ আউট হ'লা? হেল্ল'। অ, অ। তুমি কোনটো কলেজৰ পৰা পাছ আউট হ'লা এনে? হেল্ল'। মোৰ ভইচটো আহছে নে অহা নাই।
হৈ যায়।
ৰবা ৰবা এক ছেকেণ্ড, চাওঁ মই নেটৱৰ্কটো ৰ'চোন চাওঁ। এক মিনিট হা। এ হজ্পটটো কেনেকে অন কৰচোন।
হা?
এক ছেকেণ্ড হা ৰ'বা, মোৰ ভইচটো আহি আছে নে অহা নাই?
অ অ আছোঁ।
অ, হেৰি তুমি কোনটো ক অ কোনটো কলেজৰ পৰা এ গি মানে একজাম দি মানে পাছ আউট হ'লা?
হা?
কোনটো কলেজৰ পৰা একজাম দিলা?
অ মই, মই পাণ্ডু কলেজৰ পৰা। তুমি?
অ, মই এইটো দিছপুৰ কলেজ।
অ অ দিছপুৰ কলেজ, অ ঠিকে আছে।
পাণ্ডু মানে বহুত দূৰ আছে কলেজটো চোন।
উমহু মালিগাঁৱত অ।
জানো আমি তাতে দুৰ্গা পূজাত যাওঁ।
অ দুৰ্গা পূজাত টো তোমাৰ ভালেই হয় ন পাণ্ডু তাতে ৰেষ্ট কেম্পৰ তাতে ধুনীয়া বহুত ডাঙৰকে হয় উম। ঢেৰ মানুহ হয় হয় চাগে। মই তো যোৱাই নাই ৰবা তাতে অ
নাই যোৱা।
তোমাৰ লগৰ ঘৰ পাণ্ডুৰ ফালে নহয় নেকি?
নাই, নাই, নহয়
অ' আচ্ছা নহয় মানে তাতে দুৰ্গা পূজা বহুত ভাল হয় আৰু মানে ভাব তোমালোক কলেজৰ ওচৰতে ছোন ন হয়তো।
অ' কলেজৰ পৰা আহোতে এনেই এনেকে দিনতে চাই আহোঁ দিনততো ইমান তেনেকুৱা ভাল নালাগে ন গধূলি ভাল লাগে ধৰা। তাৰপিছত এ সেণেকে যায় যোৱা নাই ৰবা তিবা হোৱা নাই তাতে সেইফালে।
অ',
উম, এবাৰো বেছিদিন নাইয়ে আহিলে।
আহিলে ম আৰু তিনিমাহ তিনিমাহ লাগে আৰু।
অ' কেতিয়া হ'ব এইবাৰ অক্টো অক্টোবৰতে হব চাগে।
অক্টোবৰতে হয়।
ছেপটেম্বৰৰ লাষ্টত তেনেকে হ'ব পাৰে। অ', অ, অ, সেই কৰি তাকে
তাৰপিছত আৰু
কিবা আহিয়ে থাকিব আৰু ফেষ্টিভেল।
আগষ্টৰ পৰা আৰু মানে ফেষ্টিভেল আৰম্ভ হৈ যাব আগষ্টৰ পৰা একদম পুৰা পুৰা জানুৱাৰী মাহটোৰ পৰা
বিহুলে অ 'বিহৰ পৰা তোমাৰ অ
ঠিকেই
বিহু আহিব লাহেকে উম,
উম সেইটোৱে বাকি ঘৰৰ মা খবৰ পাতি কেনে মা আংকুলহতে।
উম, উম, ভাল, ভাল চবৰে ভালে ঠিকে আছে দিয়া।
উম, উম ঠিকেই সকলো ভালে আছে।
উম, চাহ খালা
নাই নাই এতিয়া ৰাতিও হৈ গল ন এতিয়াতো চাহ খালে ভাল হয় চাহ নাখাওঁ মানে আৰু।
এহে জল্দি ভাত খোৱা নেকি?
জল্দি নহয় অলপ দেৰিকে খাম মানে নহয় চাহ নাখাওঁ মানে চাহ খাই ইমান ভাল নাপাওঁ ঘৰত।
কি কি খোৱা কফি খাই খোৱা নেকি?
কফি নহয় এইটো বেলেগ খাই।
অ, ফাষ্ট ফুড আৰু।
এনেকুৱা কেতিয়াবা ফাষ্ট ফুড নহলে প্ৰটিন থকা বস্তু কিবা কিবি এইবোৰে খোৱা যায়।
উম, হুম বুজিছো।
অহ অ, অ, বাকি আৰু তোমাৰ আৰু তুমি কি খাবা পিছে এতিয়া
নাই মই খামহে এতিয়া হোৱাই নাই ৰবা। দেৰি হল উম
খাই ল'বা এনে ত নটা বাজিবই দেখোন আৰু বেছি সময় নাই
অহ নাই নটা বাজিব আঠটাহে বাজিলে
সেইটো বেছি সময় নাই আৰু মানে এই
সেইটো অ সেইটো হয় বাকী কবাত ফুৰিব গ'লা নে নাই ভাত ভাত নাই বনোৱা এতিয়া বনোৱা নাই আমাৰ নটা মানত বনাব দহটা চাৰে দহটাত খাম আৰু তেনেকুৱা
বা পা ওই ইমান দেৰি কৰি
তেওঁ হুম কেতিয়ামা এঘাৰটাও বাজিব লয় তেনেকুৱা টি ভিত দেখি থাকোঁ এক্টৰ বোলে এক্টৰ বোৰে কৈ থাকে ছয়টা সাতটাত বোলে ডিনাৰ কৰিবই লাগে বোলে
মানে আঠটা বজালৈকে কৰিব লাগে আঠটা বা নটালৈকে কৰিব লাগে আৰু মানে
উম উম উম আমাৰ দেৰি হয় বাৰু
ৰাতি বেছি হ'লে অলপ মানে শৰীৰৰ কাৰণে বেয়া মানে হজম হোৱাতে অলপ অসুবিধা হয় বোলে
আমাৰো সৰুৰ পৰা সেনে তেনেকুৱা হৈ আছে আৰু সেনেকে সেইটো টাইমতে হোৱা যায়
এইটোতো নৰ্মেল মানে আগৰ পৰাই মানে আমাৰো মাজৰ কেতিয়াবা সময়টো মানে সীমিত সময় সীমাটো খোৱা পানী ঠিক নহয় কেতিয়াবা জল্ডি হ'ব কেতিয়াবা দেৰি হ'ব অহ সেনেকুৱা আৰু আচ্ছা উম
চেনাই বনা বনালে নে কি
চেম তোমাৰ তোমাৰলোকৰ দৰে আমাৰো
অ দে তোমাৰো দেৰি হয় মানে
আমাৰতো আৰু দেৰি হব
কি কোৱা
আমাৰ এঘাৰটা চাৰে এঘাৰটা হ'ব ভাত খোৱা টাইমটো
দেৰিয়ে হয় তাকে মই ভাবিলো জল্ডি খোৱা চাগে
নাই মানে এইটো সময়ৰ ওপৰত আজি কেতিয়াবা সকলো বস্তু চৌ জল্ডি থাকে জল্ডিও জল্ডি কৰি দিব নহলে দেৰি কৰি দিয়ে কেতিয়াবা সেইটোৰ ওপৰতে
থাকে ন অভ্যাস থাকে মানে এইটো সময়তে খাব কিছুমানে নটাত খোৱা হোৱা কৰিব তেনেকুৱা থাকে সেনেকুৱা আৰু
উম উম গম পালো বাকী আৰু কিবা কি কি খায় তুমি এনেই ভাল পোৱা ক'ব পাৰিবা নেকি এনেই কি কি চবজি বা ফল মূল খাই ভাল পোৱা তুমি
ফল মূল মোৰ খোৱা সেনেকে নাযায়ে দিয়া আমৰ বতৰত থাকিলে আম খোৱা যায় বাকী কল ভাল পাওঁ বা কি বেলেগ নাই বেলেগ খোৱা নাযায় দিয়া
তাকে গালি পাৰি থাকে ঘৰত একো নাখাওঁ বোলে সেইবোৰে এনেকুৱা আৰু বাকী বেলেগ বস্তু বোৰ ভাল লাগে খাওঁ আৰু চব এনেকুৱা ফেভৰেট বুলি একো নাই আৰু প্ৰিয় বুলি
সকলো থাকে, কিবা এটা মাছ মাংস কিবা এটা
মাছ অ' মাছ ভাল নাপাওঁ তেনেকে, মাংস ভাল পাওঁ।
ধেই, মাছ ভাল নোপোৱা নেকি?
সেইতে ইমান বেছি নহয়, খাওঁ আৰু মানে মুঠতে। তুমি মাছ ভাল পোৱা নেকি?
অ', মইতো মাছ বহুত ভাল পাওঁ।
অ', কি মাছ ভাল পোৱা নামবোৰ জানানে?
উম, মাছ হ'লেই হ'ল আৰু।
অ', মাছ হ'লে হ'ল। নাম জানানে নাই সেইটো সুধিছো?
জানো, জানো মাছবোৰ নাম। মানে কি হয় কি মাছ আনিছে মই সেইটো গ'ম নাপাওঁ।
চিনি নাপায় বাৰু এইটো হয়। এ এইবোৰ এইবোৰ আৰু পাপাহ'ত
ধৰিব পাৰো।
পাপাহঁতে জানে, মই ইলিছ মাছতটো চিনি পাওঁ কিন্তু, মই বহুত ভাল পাওঁ সেইটো খাই। মোৰ স্মেলটয়ে ভাল লাগে নাজানো কিয়? খাই পাইছানে? নহয়, নহয়, নহয় অসমীয়াই।
নাই কিছুমানে খাই বঙালী মানুহে বহুত খায় ন, ত। 'এইটো ভাবিলো বঙালী নেকি। নহয়, নহয়।
অ', অ'। অম নাই মই ইলিছ মাছ ভাল পাওঁ খাই আগৰ পৰাই। আমাৰ মানে নদী আছে ন ওচৰতে। পুৰা পাপাই মাছ মাৰিব যায়। এ এনেকুৱা চিজন থাকে ন, এনি টাইম নাপ পাই সেইটো মাছ। ত' তেতিয়া যা যাই মানে। আগৰ পৰাই আমাৰ মাছ মাৰিব যায় আৰু পাপাই। তাৰ পিছত আৰু অকমান মানে, মানুহ বোৰে জানে আৰু যোনবোৰে মাছ মাৰে। যে এইটো জোগাতে পাব বুলি সেনেকুৱা টাইপ। ত' সেইটো ছিজন পৰিলে ন ইলিছ মাছ ৰ সেই সেয়ে চলি থাকে ঘৰত। আমনি লাগি যায় খাই খাই মানে এনেকুৱা ইমান মাছ পায়।
মানে প্ৰথম কেইদিন মানে পুৰা ভাল লাগি যা
অ', অ' পিছত পিছত আমুৱাই যায়। এই মন নাই আৰু উম। এইতোয়ে, ইমান আৰু সদায় খাব নোৱাৰি। অ' মোৰ সেনেকুৱা মাংসও হয়, মই যদি ৰাতি খালো ৰাতিপুৱা খালো আৰু নোৱাৰো দুদিনমান খাব। সেনেকুৱা মানে, চব আৰু ইমান নোৱাৰো আৰু ভাল পালো বুলি এ।
অ' সেইটোয়ে, মানে সকলো বস্তু মানে এটা পৰিমাণৰ এটা লিমিটেড খাব লাগে, লিমিটেডত কৈ অভাৰ খালেও ভাল নহয় আৰু।
উম।
অ' বুজি
যিমান ভাল পোৱা বস্তু হ'লেও তাকে আৰু মোৰ অলপ খালেই পেট ভৰি যায়, নাজানো কিয়? খাব মন যায়। কিন্তু অকমান খাই মই খাব নোৱাৰো।
সকলোৱে মানে হেৰি হজম শক্তিটো অলপ বেলেগ বেলেগ নহয়। সেই টো চাগে, মানে ছোৱালী বিলাকৰ অলপ মানে কমকে খাব পাৰে। ল'ৰাবিলাকে
অ' এইটো হয় বাৰু। আৰু কিছুমানে পাৰেও বাৰু পিছে এনেকুৱা।
সেইটোয়ে মানে, কিছুমানৰ পৰা কিছুমানৰ ওপৰত মানে সেইটো সকলোৰে বেলেগ বেলেগ মানে। ত' মানে হজম শক্তি সকলৰে বেলেগ আৰু, উম।
উম উ, বাকী কৰবাত গলা নে ফুৰিব। বন্ধ বুলি বন্ধয়েতো এতিয়া আৰু নাই এ যোৱা। হে হে, অঁ
উম বা চাৰিওফালে বৰষুণ, ক'ত নো যাম। যেতিয়া যাবা প্লেনিংটো কৰোঁ বৰষুণ দি দিব।
বৰষুণ দিয়ে তাকেতো আজিও বৰষুণ এ ইমান দিছে তাতে
তোমালোকৰ ফালেতো বানপানী বহুত হয় মই জানামতে-
নাই তেনেকে নহয় বাৰু ইমান নহয়ে দিয়া নহয় বুলিয়ে ক'ব পাৰি।
অঁ অ
আৰু আৰু কেইদিনমান যে ইমান গৰম দিছিলে এতিয়া অলপমান কমিলে বাৰু বৰষুণটো দিয়া দি থকাৰ কাৰণে।
অলপ কমিছে কিন্তু অ কিন্তু সদায় বৰষুণ, ৰ'দ, এনেকুৱা চলি আছে একদম তাতে
মোৰ সেইবোৰৰ কাৰণে বেমাৰত একদম পৰি গৈছিলো বহুত দিন ভালে পোৱা নাছিলো এ কিবা- তে ভাল পাইছো।
অ অ ঠিকেই তেতিয়াহলে। বাকী আৰু দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল আৰু বেলেগ দিনা কেতিয়াবা টাইম পালে কথা প কথা পাতিম হা, তুমিও ব্যস্ত থকা কামত মাজে মাজে গম পাইছো। অলপ ব লোৱা তুমি।
উম উম ঠিক আছে।